হেল্ল'
হেল্ল'
অহ কি কৰি আছা
পোৱা
কি কৰি আছা
এ এনে আহ অলপ বিচনাতে পৰি আছো তুমি
অ এনে ময়ো এনেই ৰবা, পিছে মই মানে এতা কথা সুধিবৰ কাৰণে তোমাক ফোন কৰিছিলো
অ কোৱা
এয়া তুমি ভৱিষ্যতৰ ভাৰত খনৰ বিষয়ে কি বুলি ভাবা।
অহ ভৱিষ্যতৰ ভাৰত উম ভৱিষ্যতৰ ভাৰত বুলি ক'লে মোৰ মনততো বহুতখিনি কথাই আহে তোমাৰ প্ৰথমতে যদি কবলৈ যাও আমাৰ ভাৰত আহ যিহেতু দ্ৰুত গতিত আহ প্ৰযুক্তি আৰু বিজ্ঞানৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়ি আছে আগন্তুক দুহেজাৰ সাতচল্লিশ কিমান মানলৈকে হয়তো আমাৰ দেশে আৰু বহু সফলতা লাভ কৰিব। আৰু ভাৰতত যিহেতু এতিয়া তুমি জানেই চাগে এতিয়া আহ চ এইবোৰ যিবোৰ কৃত্ৰিম বুদ্ধিমত্তা আছে এ আই তোমাৰ ইণ্টেলিজেন্ঞ্চ এইবোৰত তোমাৰ বৌ আমাৰ ভাৰত সকলোতকে আগবঢ়া আহ তোমাৰ ডিজিটেল পেমেণ্ট অকল ভাৰততে কৰাই দিয়াচোন যিখিনি আমি অনলাইন পেমেন্টৰ হেৰিটো কৰো ত' এইবোৰ বস্তু ক্ষেত্ৰত মানে ভাৰত দগতিত আগবাঢ়ি আছে ত' ভাৰতৰ ভৱিষ্যত মই আহ ভাৰতৰ ভৱিষয়ত ভালে দেখি আছো। তুমি কি ভাবা?
উম ঠিকেই কৈছা বাৰু কিন্তু মানে উ ভাৰতখন যিহেতু আমি প্ৰাচীন সভ্যতা বা সমৃদ্ধ বা সংস্কৃতি যিমান বহুতো সংস্কৃতি বা এখন বহুত জন জনসংখ্যাৰ দেশ ত' তাৰ পিছতো মানে স্বাধীনতাৰ পিছত মানে বহুতো উন্নতি হৈছে বাৰু নোহোৱা নহয় কিন্তু মানে ভৱিষ্যত কৰিবলৈ মানে বহুতো হয়তো বাকী আছে এতিয়াও মোৰ হিচাপত আৰু পিছলৈ হয়টো সিখিনি কাম সম্পূৰ্ণ হ'ব বুলি ভাবো কিন্তু যি এটা গতিত চলি আছে হয়তো বহুত লাহে-লাহে গৈ আছে ভৱিষ্যতৰ ভাৰতখন হ'বলৈ।
হয় তোমাৰ কথা অ তোমাৰ কথা বাৰু হয় একেবাৰে মিছা নোহোৱা নহয় শিক্ষা ব্যৱস্থা মানে নে এতিয়া যিখিনি শিক্ষা ব্যৱস্থা চলি আছে হয়তো ভৱিষ্যতে গৈ আৰু আধুনিক মানে আৰু আধুনিক শিক্ষাব্যৱস্থা হব তোমাৰ স্মাৰ্ট ক্লাছৰুম হ'ব বা অনলাইন শিক্ষা আৰু মানে এইবোৰ শিক্ষাতো এতিয়া চলিয়ে আছে ভবিষ্যত আৰু বৃদ্ধি পাব বুলি মই ভাবো কিন্তু মই ভাবো আমাৰ শিক্ষা ব্যৱস্থা মানে অলপ আমি অ পৰিৱৰ্তন অনাটো দৰকাৰ যিহেতু মই উন্নত যিবোৰ দেশ আছে যেনে যে জাপান আৰু চীন এই দেশবোৰে তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে আহ কৃত্ৰিম বুদ্ধিমতা আৰু ইয়াৰ যি যটো জ্ঞান এইটো তেওঁলোকে আহ বিদ্যালয়ৰপৰাই দিবলৈ আৰম্ভ কৰে। ত' তেওঁলোকৰ যিবোৰ মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো সেইটো বিষয়ত বেছি দক্ষতা অৰ্জন কৰিব পাৰে কিন্তু আমাৰ ভাৰতৰ যোনটো শিক্ষা ব্যৱস্থা ইয়াত আমি অ আমি ইতিহাসৰ বিষয়ে পঢ়ি থাকোতে যাই ইতিহাসৰ বিষয়ে পঢ়ো আমি তাৰ লগতে হয় আমি ইতিহাস পঢ়িব লাগে, ইতিহাস আমি জনাতো দৰকাৰ আমাৰ ভাৰতৰ যিটো ইতিহাস সেইটো আমি সকলোৱে জানি'ব লাগে। কিন্তু তা'ৰ লগতে আমি আধুনিক প্ৰযুক্তিৰ ব বিদ্যাৰ যিটো শিক্ষা কৃত্ৰিম বুদ্ধিমদ্তাৰ যিটো শিক্ষা এইখিনিও যদি আমি ছাত্ৰ ছাত্ৰীক সমানেই দিওঁ তেতিয়া হয়তো মই ভাবো পিছত আৰু ভাৰত আমাৰ ভাৰত মানে বহু আগুৱাই যাব আৰু সফল হব। তুমি কি ভাবা বাৰু?
হয় দিয়া মানে বিজ্ঞান আৰু প্ৰযুক্তিত মানে ভৱিষতৰ ভাৰতৰ মূল চা কা শক্তি হব আৰু তুমি কৰ যোনটো কৃত্ৰিম বুদ্ধিমত্তা যিটোক আমি এ আই বুলি জানো সেইটো আচলতে আমাক সৰুৰ পৰাই শিক্ষাদান দিয়টো উচিত কাৰণ বৰ্তমান যত যিহেতু ক্ৰিতিম বুদ্ধিমত্তাৰ প্ৰচলন বহুত বেছি। বা আনকিছ কিছুমান যেনেককা ধৰণৰ মহাকাশ গৱেষণা হওক বা জৈৱ প্ৰযুক্তি, ডিজেল সেৱা, নবিকৰণ যুইগ শক্তি ক্ষেত্ৰত মানে সকলো ক্ষেত্ৰত যবিলাক শিক্ষা আমাৰ হয় দিব পাৰে সৰুৰ পৰাই সেইখিনি শিক্ষা অন্ট'ট আমাক দিয়া হৈছিল। কাৰণ তুমি কোৱাৰ দৰে চীন বা জাপান যোন বিলাক উন্নত উন্নত দেশ আছে তে সেনেকুৱাাবলাক দেশত ছাত্ৰ- ছাত্ৰী, ছাত্ৰ বা ছাত্ৰী এজনীক সৰুৰ পৰাই মানে এটা এ এনেকুৱা এটা বিষয় পঢ়োৱা হয় যাৰ ফলত সেই বিষয়টো তেওঁলোকে সৰুৰ পৰা পঢ়ি ডাঙৰৰতো সেই বিষয়টোৱে পঢ়ে কিন্তু আমাৰ ইয়াতে তেনেকুৱা নহয় আমাৰ ইয়াতে ধৰি লোৱা ভাৰতবৰ্ষত প্ৰথমতে আমাৰ সৰুৰ পৰা বেলেগ এটা বিষয় পঢ়াই থাকিব পঢ়াই পঢ়াই আমি বহু সময়ৰ পিছত বহু বছৰ পিছত এটা নিজৰ ইচ্ছাামতে এটা বিষয় পচন্দ কৰি লওঁ তাৰ পিছত সেইটোৰ ওপৰত আমি গৱেষণা কৰো বা সেইটোৰ ওপৰত আমি অধ্যয়ন কৰোঁ। কিন্তু যদি সেই আমাৰ মন পচন্দৰ বিষয়টো যদি আমি সৰুতে ল'লো হয় বা আমাক পিতৃ মাতৃয়ে যদি এটা। যিকোনো এটা বিষয়ত যদি সৰুৰ পৰাই আমাক অধ্যয়ন কৰালে হয় তেন্তে হয়তো আমিে বেছিকৈ আগবাঢ়িব। পাৰিলোঁ হয় চাগে।
হয় হয় ঠিক কথা কৈছা আৰু মই ভাবো আমাৰ ভাৰতত নিবনুৱা সমস্যাটো বেছি আৰু তাৰ লগতে। মই ভাবোঁ। আমাৰ ভাৰতৰ মানে সামাজিক ব্যৱস্থা যোনটো বা আমাৰ যিটো পৰিৱেশ ইয়াত তোমাৰ। এটা ভাল চাকৰি নকৰিলে মানে সমাজত। ভাল দৃষ্টিৰে মানুহে নাচায় কিন্তু মানে আমাৰ যিটো নিজৰ দক্ষতা থাকে আমাৰ। আমাৰ যদি এতিয়া মন থাকে যে আমি এজন ভৱিষ্যতে ভাল গায়ক হ'ম বা ভাল এজন হেৰি হম। ভাল এজন খেলুৱৈ হ'ম বা ভাল গায়কে হ'ম বা নিজৰ যিটো আমাৰ। অ আমাৰ যিটো। নিজৰ দক্ষতা থাকে সেইটো বিষয়ত হয়তো আমি অলপ হেৰি কৰিব নাপাওঁ যিহেতু। সকলোৱে ভাল চাকৰি কৰিবলৈ কয় কিন্তু তুমি উন্নত দেশবোৰত চাবা যি। সকলে যিটো বিষয়ত আগ্ৰহ তেওঁলোকে কোনোবা যদি। যদি ভাল গায়ক হ'ব বিচাৰে তেওঁলোকে সেইটো বিষয়তে মানে যায়। আৰু তেওঁলোকৰ হয়তো পৰিয়ালৰ লোকেও তেনেকে বাধা প্ৰদান নকৰে কিন্তু আমাৰ ভাৰতত কিন্তু। কিন্তু তেনেকুৱা। পৰিৱেশটো খুব কম লোকৰ মাজতহে দেখা পোৱা যায় মানে আৰু মই। ভাবোঁ চবতকে ডাঙৰ ভৱিষ্যতত ভাৰতৰ ক্ষেত্ৰত যদি মই কওঁ স্বাস্থ্য কেন্দ্ৰত। খণ্ডতটো মানে আগতকে বহুত উন্নত হৈছে নতুন চিকিৎসা প্ৰযুক্তি আহিছে দিয়াচোন। আৰু মানে উন্নত। চিকিৎসালয়সমূহে মানুহৰ জীৱন সহজ কৰি তুলিছে। কিন্তু আজিও এনেকুৱা বহুতো হস্পিটেলত মানে স্বাস্থ্য কেন্দ্ৰ আছে য'ত মানে তোমাৰ। এতিয়া উন্নত চিকিৎসা নাই। তাত এতিয়াওঁ মানে ডক্তৰৰ তোমাৰ হয়তো কৰ'বাত ডক্তৰৰ। ডক্তৰ মানে নাই হয়তো যত মানে থাকিব লাগে অ যি। মানে সকলো ধৰণৰ মানে ডক্তৰ নাথাকিব পাৰে মই ভাবোঁ এই স্বাস্থ্য কেন্দ্ৰতো অলপ পিছ পৰি আছে নেকি।
উম। হয় দিয়া মানে তুমি কথা খিনি নোহোৱা নহয় বহুতো জাগাত বহুত। ঠাইত মানে আজি আজিও এজন প্ৰয়োজনত ডক্তৰ এজন পোৱা নাযায় বা চিকিৎসক এজন পোৱা। পোৱা নাযায় বা সকলো ধৰণৰ চিকিৎসক। উপলব্ধ হৈ নাথাকে যদি আমি স্বাস্থ্যৰে স্বাস্থ্য ব্যৱস্থাটোৰে যদি উন্নত। উন্নতি নোৱাৰোঁ বা আমি যদি স্বাস্থ্য ব্যৱস্থোক যদি গুৰুত্ব নিদিওঁ তেন্তে মানুহ বা। উন্নত কেনেকৈ হ'ব যদি আমি আমাৰ মানৱ সম্পদ খিনিয়ে বা আমিয়ে যদি সু সুস্থ। হৈ নাথাকোঁ বা শক্তিশালী হৈ নাথাকোঁ তেনেহলে আমাৰ। উন্নতি কেনেকৈ হব ভৱিষ্যতটো কেনেকৈ ভাল হব সেইটোতো সেইটোয়ে আৰু আৰু এটা কথা। মন কৰিবলীয়া মানে ভৱিষতৰ ভাৰতৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ মানে স্তৰ বুলি ক'ব পাৰি নাই। সবলীকৰণৰো আমি কথা এটা গুৰুত্ব দিব লাগে যেতিয়া। মহিলাগৰাকী শিক্ষিত হয় বা মহিলাসকল শিক্ষিত হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে হওঁক বা। নেতৃত্বৰ ক্ষেত্ৰতে হওঁক বা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতে হওঁক মানে সমান সুযোগ পাব লাগে তেওঁলোকে। তেতিয়া মানে দেশৰ উন্নয়নৰ সম্ভৱ মানে বেছি হয় বা বিশেষকৈ বেছি সম্ভৱ হয় আৰু। এতিয়া।
হয় হয় ঠিক কথা কৈছা যিহেতু এতিয়া আগৰ দিন নাই গতিকে আমি আগৰ। চিন্তা ধাৰাবোৰ এৰিব লাগে আৰু নাৰীসকলকো পুৰুষৰ সমানে অধিকাৰ দিয়াটো উচিত তেওঁলোকে যাতে। পুৰুষৰ সমানে সমানে থিয় দিব পাৰে সকলো ক্ষেত্ৰতে সেইটো তেতিয়াহে মানে। আমাৰ দেশ হয়তো আৰু আগুৱাই যাব। আৰু মই ভাবোঁ আমি ন নবীকৰণ যুগৰ যিবোৰ মানে শক্তি আছে সবোৰৰ মানে অলপ। ব্যৱহাৰ বৃদ্ধি পাব পাৰে তোমাৰ ভৱিষ্যতৰ ভাৰতত। যেনে সৌৰ শক্তি বায়ু শক্তি এইবোৰে মানে এইবোৰ যদি। এই ব্যৱহাৰ কৰা আমাৰ তোমাৰ ব্যৱহাৰ প্ৰদূষণ এইবোৰৰে মানে তোমাৰ প্ৰদূষণো কমাব দিয়াচোন যিহেতু এতিয়া আজিকালি দেখিবলৈ পোৱা যায় প্ৰায়ভাগ তোমাৰ বেটাৰী গাড়ী চলিবলৈ লৈছে ই এই যিবোৰ গাড়ী বুলি ক ও আমি তোমাৰ চাৰিচকীয়া বাহনেও তোমাৰ বেতাৰিৰে চলে আৰু দুচকীয়া তোমাৰ স্কুটি হওক বা হেৰি হওক চলে আৰু ই ৰিক্সাতটো আছেই এইবোৰে মানে প্ৰদূষণ মুুক্ত কৰি আছে এইবোৰৰ ব্যৱহাৰে মানে ভৱিষ্যতত মানে ভাৰতক এক উন্নয়ন মূলক দেশ হিচাপে মানে বিশ্বত পৰিচিত কৰিব বুলি মই ভাবো
অ হয় বাৰু মানে বহুতো ক্ষেত্ৰত এইবিলাকে উন্নয়ন কৰিব আৰু এইবিলাকৰ কাৰণে হয় নিবনুৱা সমস্যাও দৰ কৰিব বা কৰিও আছে মানে নিবনুৱা সমস্যা সমস্য ক্ষেত্ৰতে মানে উদ্যগ হক সৰু সৰু ব্যৱসায় বিলাক হক বা মানে এনেকুৱা ধৰণৰ ধৰি লোৱা ব্যৱসায়বিলাকেই হওক। বা তুমি কোৱাৰ দৰে ই ৰিকচা ক্ষেত্ৰতে হওক বা মানে এনেকুৱা ধৰণৰ বস্তু বস্তু বিলাক ব্যবহাৰ কৰি হয়তো নিবনুৱা সমস্যা কমি আছে আৰু নিবনুৱা সমস্যা কমাৰ ফলত মানে মানুহ বিলাক আত্মনিৰ্ভৰশীল হব গুৰুত্ব ধৰিছে আৰু দিজি ভাৰতৰ ধাৰণে মানে গাঁও আৰু মানে চহৰৰ মাজত ব্যৱধানো কমাব দিয়াচোন যদি মানুহ এজন দিজিতেল হয় তেতিয়াহলে অনলাইন শিক্ষা বা বাদিজিতেল বেংকিং ই শাসন বা ইনতানেতৰ সংযোগে মানে মানুহ সকলো মানুহকে মানে উন্নয়নৰ মানে উচ্চ শিখৰত পঠাব বুলি মই ভাবো কাৰণ তেতিয়া হয়তো মানুহৰ মনত এনেকুৱা এটা ভাৱ নাথাকিব যে হয় তেখেত গাঁৱৰ লোক তেখৰ ইমান এটা শিক্ষিত নহয় তেখেতসকলে ডিজিটেল মাধ্য়মতটো নাজানে আমি চহৰৰ কাৰণে আমি জানো। সেই বস্তুটো হয়তো তেতিয়া কিছু ক্ষেত্ৰত কমিব ডিজিটেল মাধ্যমটো যেতিয়া সকলোতে উপলব্ধ হ'ব।
হয় হয় হয় ঠিকেই কৈছা। মানে মই ভাবো কিন্তু উন্য়নৰ লগে লগে কিছুমান প্ৰতাহ প্ৰত্থাবানো থাকিব দিয়াচোন। দিছো তাৰ মানে যেনেকে মানে জনসংখ্যা বৃদ্ধি তাৰ লগতে তোমাৰ আহ প্ৰদূৰ্ষণ আৰু বেকাৰত্ব বাঢ়িব পাৰে মানে যিহেতু ভাৰত ভাৰতত এতিয়া এনেও নিবনুৱা সমস্যাটো বেছি। ত' এই সমস্যা খিনি দূৰ কৰিলেহে আমাৰ ভাৰত মানে উন্নয়ন হব মেন সমস্যাবো সমাধান কৰিব লাগিব আৰু মই ভাবো সকলোৰে শিক্ষা পোৱটো সমান অধিক কাৰাৰ আজি মানে আজিও তোমাৰ দেখিবলৈ পোৱা যায় আজি আজিও এনেকুৱা বহুতো নিম্ন খাপৰ মানে নিম্ন বৃত্তিৰ লোক আছে যিসকলে তেওঁলোকৰ লৰা ছোৱালী ল'ৰা ছোৱালীক মানে বিদ্যয়ালয় বা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ নপঠায় তাৰ ঠাইত তেওঁলোকে দিন হাজিৰা কৰে বা কিবা কৰে এইবোৰৰ ঠাইত যদি তেওঁলোকে আহ শিক্ষা গ্ৰহণ কৰে যিহেতো চৰকাৰে বিনামূলীয়া শিক্ষাও প্ৰদান কৰা ব্যৱস্থা কৰিছে ত মই ভোবো সকলো যেতিয়া শিক্ষিত হ'ব তেতিয়া হয়তো দেশখন বহু আগবাঢ়ি যাব।
উম একদম ঠিক কথাই কৈছা তোমাৰ পৰা মানে বহুতখিনি জানিলো বহুতখিনি শিকিলো মানে। আমি সেয়ে কৰিব লাগে যে নিজৰ কৰ্তব্য সঠিক ভাৱে পালন কৰিব কৰি মানে এখন। উন্নত বা আত্মনিৰ্ভৰশীল মানে ৰাষ্ট্ৰ আমি গঢ়ি তুলিব পাৰো মানে ভৱিষ্যতলৈ আমি যদি নিজক যদি শিক্ষিত কৰো বা নিজক যদি আত্মনিৰ্ভৰশীল কৰো সেই মানৱীয় মূল্য বুত যদি আমি নিজৰ মানে পৰিপূৰ্ণ কৰো নিজৰ ত লগত তেতিয়াহলে হয়তো আমি ভৱিষতলৈ এখন অ আগবঢ়া ভাৰত বা ভৱিষ্যতৰ ভাৰতখন বহুত উন্নত হ'ব বুলি আমি পাব পাৰো আৰু
সঁচাকৈ সঁচাকৈ আমি নিজৰ সংকল্প বোৰ লব লাগিব যিহেতু দেশৰ ভৱিষ্যত আমাৰ হাততে নিৰ্ভৰশীল নকৰে বাৰু আজি আলোচনা কৰি মোৰ বহুত ভাল লাগিল।
অ মোৰো ভাল লাগিল দিয়া আজিলৈ এৰিছো নহলে আহ।